হেল্ল' কি কৰি আছা
অ', মই আছো এনেই, তুমি?
মই এনেই আছোঁ।
ইমান গৰম।
ক'বাৰ বহুত গৰ
উম, বাকী চাহ তাহ খালানে নাই?
বাকী চাহটো বৰ্তমান খোৱা নাই, তুমি খালা?
নাই, মই চাহ নাখাওঁৱেই। বাকী এতিয়া কিবা কৰি আছানে নে এনেই?
বৰ্তমানটো কৰা নাই, ভাবিছো কৰিম বুলি।
কি কৰিবা?
এই ব্ৰইলাৰ ফ্ৰাৰ্ম এখন খুলিম বুলি ভাবিছো।
অ', কেতিয়া মানে খুলিবা চাগে?
উম, দুসপ্তাহ মানৰ পিছত খুলিম বুলি ভাবিছো।
আজিকালি লাভ আছে বাৰু, ব্ৰইলাৰেেই হওক বা গাহৰিয়ে হওক।
উম, উম।
লাভ আছে খুলিব, মানে চলিব পাৰিলে।
অ'।
মইও ভাবিছো এইফালে, এনেকে কাপোৰৰ দোকান এখনকে এনেকে খোলো নেকি।
উম, পাৰিবা বাৰু।
তাকেহে, কিমান বা
বাকী তোমাৰ ঘৰটো?
ঘৰটো মানে?
তোমাৰ ঘৰ?
ক'ত?
অ', ক'ত?
অ', মোৰ ঘৰ এইফালে, গুৱাহাটী ফালে।
গুৱাহাটী?
উম।
অ'।
তাকেহে। বাকী তোমালোকৰ সেইফালে কেনেকা বতৰ চতৰ বিলাক?
বতৰ ইমান ঠিক নহয়।
গৰম। ইমান হিট ৱেভ পৰিছে, এইবাৰ মানে তোমাৰ থাকিব নোৱাৰা হৈছে আৰু মানুহ বিলাক।
অ'।
আগতে এনেকুৱা গৰম বিলাক আগষ্টত দিছিলে, আজিকালি এতিয়া জুলাইতে হৈছে।
কি ক'বা আৰু, থাকিব নোৱাৰে ঘৰত।
অ', আগষ্ট মানত চাগে কি হ'ব ঠিক নাই?
উম, সন্ধিয়া সন্ধিয়া সদায় ওলাই যাব লগা হয় আৰু।
অ', মইও এতিয়া এই ওলাই পেলাই ৰাস্তাটোতে খোজকাঢ়ি ফুৰিছো, ইমান গৰম। ভিতৰত থাকিব নোৱাৰি, আৰু ফেনেও কাম নিদিয়ে ভল
কাম নাই বাৰু।
ভল্টেজ যে নাই।
উম।
তাকেহে।
থাকিলো কাম নিদিয়ে, ইমান গৰম ভাপ মাৰি থাকে আৰু।
অ', এতিয়া শুনিছো এনেকা, ইউৰোপ আৰু এইফালে ফৰেইন কাউণ্ট্ৰিবিলাকতো মানে হেৰি হৈছে নহয়, এই তোমাৰ ৰাস্তা চাস্তা পিঘলি গৈছে।
তাকেহে শুনি মানুহ বিলাক মানে এতিয়া ক'ত থাকিব ক'ত নাথাকিব এনেকুৱা হৈ গৈছে।
তাকেইতো
বাকী তোমালোকৰ স্কুল বা কলেজ বন্ধ? অ', এতিয়া জুলাই চৰি বন্ধ এ। অ', পঢ়ি আছো অ',
কিহত বা এইবাৰ?
আমাৰো বন্ধ এইবাৰ মানে মই এইচ এচ দিছো হে।
অ', এইবাৰ দিচাহে পাছটো কৰিলা? পাছটো কৰিছোঁ?
অ', ৱাই পাছ কৰিছা বোলে
অ', মানে অ',
পাছ কৰিলো বাৰু এই এক্সপেক্টেড উম, নিচিনা নহ'লগে আৰু মানে।
অ', এডমিচনটো হোৱা নাই এতিয়াও নে হ'ল? এডমিচন হ'ল নে নাই?
এডমিশন হ'ল হ'ল। এডমিশন হৈ গ'ল।
অ',
এডমিশনতো ইমানেই আনলকি যোনখনত ল'ম ভাবিছিলোঁ সেইখনতো পালো কিন্তু সেইখনত লোৱা আগতেই মই বেলেগ এখনত লৈ ললো। তম মানে তোমাৰ কথা নকলা যে তুমি, কি কৰি আছা?
হাঁ?
তুমি কি পঢ়ি আছা নকলা
মই এইবাৰ এইচ এছ দিম।
অ', দিবাহে
অ',
আচ্ছা কি ষ্ট্ৰিমৰ পাৰা?
হাঁ?
কি ষ্ট্রিমৰ পৰা আৰ্টছৰ নেকি?
আৰ্টছ - আৰ্টছ।
অ', মানুহে কই আৰ্টছ বোলে বহুত সহজ।
উম, আ, সহজ একো চাবজেক্টে নহয় বাৰু। অলপ খৰচ আছে আৰু অলপতো খৰচ হব।
অলপমান সহজ আৰু মানে তোমাৰ ইমান মাত মাথা মাৰি থাকিব নালাগে আৰু মুখস্থ কৰিব যিমান মুখস্থ কৰিব পাৰি সিমান ভাল আৰু মানে
ছাইন্স কমাৰ্চ লৈ যেনেকে মাথা মাৰিব লাগে সেনেকে নালাগে আৰু।
মাথা মাৰ সেইটোৱে উম,
উম,
বহুত চাইন্সৰ যে ভাই চাই মই চাইন্সৰ আছিলোঁ ডাল মানে তোমাৰ সেয়া আৰু খোৱাদি গোটেই খোব মেট ছে যোনবিলাক পোৱালীয়ে তোমাৰ মেথছ ভাল পায় সিহঁতৰ কাৰণে ভাল আৰু যে অ', মেথছে আছে চবতে মেথছ আছে কিন্তু যোনবিলাকে তোমাৰ মে বেয়া পায় অ', এই আমিও বেগ বেঞ্চাৰ আমিনো ক'ত ফ্ৰন্ট ফ্ৰন্টতটো মই একদম বেয়া পাওঁ।
হা, হা
বেগ আৰু মানে লাইফত বেগ বেঞ্চৰচ বিলাকে কিবা কৰে নেকি? বেঞ্চৰচ বিলাকৰ একোৱেই নাই। অ', আমাৰ মানে বেক বেঞ্চৰ বুলি নহয় আৰু মানে আমাৰ চোক বিলাকো পিছত বহে কিছুমান গাধ বিলাকো আগত বহে সেনেকা নহয় মান যতে যোনে চিট পাইছে তাতে বহি গৈছে খালি পাৰ্ষত বহিব মন নকৰে
অঁ
উিয়ও মানে
আমাৰতো সেনেকুৱাই কিন্তু ক আমি অলপ বেছি উৎপতি আৰু
অ এ এনেও ল'ৰাবলাক উৎপত্তিয়ে হয় আমাৰ আমাৰ মানে আমাৰ স্কুলৰো বেক বেঞ্চেছবিলাক ল'ৰাবিলাক উপত্তিয়াই হয়
হ'ব লাগে স্কুলত এখন স্কুলত
সেইটোয়ে আৰু মনকছ এতিয়া এনজয় নকৰিলে নো কেতিয়া কৰিবা এতিয়া উৎপাত নকৰিয়া কেতিয়া কৰিবা গৈ বেষ্ট তাৰপিছত কলেজত আৰু কোনেও একোৱে নকয় আৰু তেতিয়া মো নাথাকে আৰু কৰিবলে
উম
এইফাল তাকাকেহে আহ কি
কোৱা আৰু
কি ক'ম কি নকম লাগিছে এতিয়া
কোৱা কোৱা
ম হয় মই এতিয়া আকৌ তুমি যে বিজনেচ কৰিম বুলি ভাবিছা তাতো লাভ লোকচান থাকিবই
উম থাকিব সেইটো চবৰে আৰু কি কবা
সেত কেনেকে হেৰি কৰিবা মানে কি ষ্ট্ৰেটেজি কি ষ্ট্ৰেটেজী লগাইছা
হে
কিবা মানে এনেককাা ভাবিছৈছানে যে এনেকা তেনেকা কৰিম তেতিয়া অকণ বেছিকে প্ৰফিট পাম
এইটো বৰ্তমানটো হ নাই মই পাৰ্টনাৰশ্বিপত কৰিম না
অ আচ্ছা পাৰ্টনাৰশ্বিপত আৰু তেতিয়া মানে অকমান লোকচানটো হেৰি হৈ যায়
অ অকলেতো নকৰো অকলে কৰিলে এইটো কৰিলে ব্ৰইলাৰখন খুলিব নোৱাৰি কাৰণ তাত বহুত লোকচান হয় নাই এতিয়া গৰম দনাতে
আৰু বহুত বেমাৰো আহে ন বেমাৰ আহিলেতো মুৰ্গীবিলাক মৰি থাকে কিন্তু আজিকালি তোমাৰ ইয়াতে কেজি ভালতো
অ
তোমালোকৰ এইফালে কেনেকে কেজি
ইয়াত দুশ আশী টকা এনেকে কিবা আছিলে
হে অ তোমালোকৰ এইফালে বহুত দাম দেখোন
তোমালোক ফৰিে
আমাৰ এইফালে এশ ষাঠি টকাতে পাইছে
ক ক
হা
ৰাতিলে দিয়াতো
অ কাজি পেলা দিয়াতো
অ অ
এশ ষাঠি টকাতটো পাই যায়
আহ
ইমান নহয় আৰু কেতিয়াবা কমি যায় বাঢ়ি যায় তেনেকে
অ' সেয়াই আৰু।
আৰু বস্তুবিলাক মানে এনেকা জেগাত খুলিব লাগে যোনটো জেগাত বেছি সেইটো জেগা মানে সেইটো বস্তু বেছিকে নাপায়। অ' তেতিয়াহে প্ৰফিট হ'ব, এতিয়া তুমি দোকান যদি পাঁচ ছখন দোকান আছে তাত যদি তুমি দোকান এখন খোলা তোমাৰ একো লাভেই নহ'ব।
উম, উম।
তাকে ময়ো ভাবিছিলো এনেকে কিবা কাপোৰৰে বিজনেছ ষ্টাৰ্ট কৰো নেকি।
কৰিব পাৰা।
তাকেহে, আজিকালি আকৌ তোমাৰ ঘৰত অ' বনোৱা এইবিলাক, জুৱেলাৰী বিলাকো বহুত হেৰি হৈ আছে, ভাইৰেল হৈ আছে।
উম, উম বহুত হৈ আছে ভাইৰেল।
এইবিলাক যে কাপোৰেদি যে বনাই যে মই ইনষ্টাগ্ৰামত দেখিয়ে থাকো।
অ' ইনষ্টাগ্ৰাম আছে মানে তোমাৰ।
অ' আছে আছে, আছে মানে আছিলে। মই এতিয়া হেৰি কৰি দিলো এতিয়া মানে মই এনে এটা ফেক একাউণ্ট টাইপ চলাই আছোঁ আৰু।
অ', অ'।
পিছতকে খুলিম আৰু এতিয়া মোৰ চলাবলৈ মন নাই।
অ' হয় নেকি?
উম, উম। এই তুমি কিবা কোৱা, তুমি একো কোৱাই নাই ময়ে কৈ আছো দেখোন।
কোৱা, কোৱা।
কোৱা, তুমি কোৱাচোন বাৰু মই শুন এতিয়া মই শুনো।
হয় নেকি?
অ' এতিয়া মই শুনো।
অ'
নাই ল'ৰা এনেকে ল'ৰা মানুহৰটো ক'বলৈ মন যায় ন, কিন্তু শুনিবলৈ কোনো নাথাকে মই শুনিম তুমি কৈ যোৱা।
হে হয় নেকি?
অ'।
কি শুনিবা?
তুমি কৈ যোৱা মই শুনি যাম।
নে তুমি লাজ কৰিছা নেকি আকৌ মোলে?
নাই নাই
অ' লাজ কৰিব নালাগে।
এই ওচৰত থাকিলে লাজ লাগিলে হয়, বৰ্তমান বহুত দূৰত আছা আৰু।
এ মোলে লাজ নালাগে, ই মানে বহুত এক্সট্ৰোভাৰ্ট, মই মানে বহুত এক্সট্ৰোভাৰ্ট মোৰ লগত কথা পাতিলে কাৰোৰে লাজ নালাগে।
হয় নেকি? না মোৰ লাগে বাৰু ওচৰত থাকিলে ছোৱালীৰ লগত কথা পাতিলে।
এ নালাগে, মানে কেতিয়া লাগিব জানা যদি মানে ওচৰৰ জনীও তোমাৰ লগত লাজ কৰি আছে। বা ধৰ ভালকে কথা পাতিব পৰা নাই কম্ফৰ্টেবল লগা নাই। তেতিয়া তোমাৰ লাজ লাগিব কিন্তু যদি তোমাৰ ওচৰ মানে তুমি যাৰ লগত পাতি আছা তাইয়ো যদি ফ্ৰীলি পাতি আছে একদম ধুনীয়াকে পাতি আছে। তোমাৰ কম্ফৰ্টেবল হৈ যাব মানে তেনেকে লাজ নালাগে। মানে সেইটো মানে জাষ্ট মানে মই
তেওঁ অলপ ভাল নালাগে আৰু ছোৱালীৰ লগত কথা পাতিবলৈ ইমানতা।
অ', ভাল নালাগে অনো চবেই চবৰে মানে কমফৰ্টেবল ফিল নহয় ন'।
অ', কিন্তু লৰাৰ লগত জোনো নহয় হৈ যায় চলি যায়।
ল'ৰাৰ লগত আহিছে, এতিয়া আমাৰ তেনেকা ন' মই ছোৱালী এজনীৰ লগত কথা পাতি বেছি ভাল লাগে বেছি ফ্ৰী হৈ যায়, কিন্তু ল'ৰা এটাৰ লগত তেনেকে মানে ল'ৰাৰ লগত কথা পাতিলে এনেকুৱা লাগে, পাতিম কি? নাই একো টপিকেই নাই, একদম কাপোৰৰ কথা পাতিব নোৱাৰো মেকআপৰ কথা পাতি পাতিব নোৱাৰো মানে কি কি পাতিম মানে একোৱে নাথাকে, এতিয়া ছোৱালী মানুহৰ লগত মানে তুমি একদম চিনেমাৰ কথা পাতি দিলা, কিবা মেকআপৰ কথা পাতি দিলা বাকী চিনেমা তিনেমা চোৱা নে নচোৱা?
বৰ্তমানটো চাওঁ।
কেনেকা মানে কেনেকা টাইপৰ?
কি কেনেকুৱা টাইপৰ
অ', মানে ফানী কমেডি অ', ফানী কমেদি বোলে দুইটাই একে বস্তু চৰি ফানী বা হৰৰ?
আৰু বেছিটো ফানীয়ে চাওঁ আৰু
অ', ফানিবিলাক ভাল লাগে ন'?
অ', বহুত ভাল লাগে।
এইবিলাক ইংলিছৰ মানে হলীউড চোৱা নে বলীউডে চোৱা?
হেঁ?
মানে ইংলিছৰ মুভিজো চোৱা নে অ, বলিউডে চোৱা তাত কাৰ কমেডী বেছি ভাল লাগে? অক্ষয় কুমাৰু ভাল লাগে ন?
অ', বহুত ভাল লাগে। মানে তাৰ একচন বিলাক ভাল লাগে আৰু।
উম, মানে তাক যিকোনো মই মানে এনেকুৱা ভাবো যে অক্ষয় কুমাৰক তুমি যিয়ে ৰ'ল দিয়া দুখৰ দিয়া সুখৰ দিয়া মানে ক-কমেডি হওক ভূতৰ হওক, তাক মানে চবতে শুট, এই তাক মানে ভিলেনতো শ্বুট কৰে।